হেল্ল' শুনা পাইছা?
পাইছোঁ কোৱা।
কি কৰি আছিলা?
কি কৰিম আৰু এনেই মোবাইলটোকে চাই আছিলোঁ।
অ',
তুমি কি কৰি আছিলা?
মই, মই হে তেতিয়া পৰা বাহিৰতে বতাহ লৈ আছোঁ।
অ' অ'
বাকী ভাত পানী খোৱা হ'ল?
মই খালো দিয়া, তুমি?
খাম আৰু অকন দেৰিকে ভোকতো লাগিছে যেনিবা খাম আৰু।
অ', ভোক ৰখাই থব নালাগে পিছে।
মানে, মই সন্ধিয়া একো নেখালো যে সেইটো কাৰণে মানে অকন অকন কিবা এটা লাগিছে আৰু।
অ' হ',
উম, বাকী পঢ়িছিলা? অ', খামেই যেনিবা।
উম,
পঢ়িছিলা নে বোলো?
এইকেইদিন পঢ়াই নাই অলপ ৰেষ্ট লৈছো পঢ়িম আৰু
অ', তাকে গোটেই মানে চেমিষ্টাৰ মানে চেমিষ্টাৰ কি হয় কও নে চেচনেল টো দিয়া পিছতে মানে ফাইনেল টো পাৰা দি দিয়ে যে।
অ', শুৱা শুকে পাতি দিব তুমি ৰেষ্টই ল'বলৈ সময় নোপোৱা।
ৰেষ্টটো বাদ দিয়া মানে প্ৰথম মানে তুমি চেচনেলৰ কাৰণে যিখিনি পেছাৰ লৈ থাকা ন' সেইখিনি মানে অকমান ঠাণ্ডা হ'ব নাপায়হে আকৌ দি দিয়ে ফাইনেলৰ ৰুটিনখন উম' তোমালোকৰ অট'নমাছ হয়নে? বোলো কলেজখন অট'নমাছ হয়নে?
অ',
অ', আমাৰ আকৌ এইবাৰ আমিহে প্ৰথম বেট চাগে অট'নামাছ হোৱা
অ', আমি চেকেণ্ড
অ', বাকী তুমি হাইছেকেণ্ডৰীত কি কি চাবজেক্ট ল'লা?
মই হায়াৰ ছেকেণ্ডৰীত কি ল'লো জিঅ'গ্ৰাফী চদেসধ্য এডভাছ আছামি ছ' এডুকেশ্বন
অ', ইংলিছ আছামিছটো যেনিবা থাকেই
তুমি কি উঠিলা?
মোৰ হে মই হায়াৰ ছেকেণ্ডেৰীত লৈছিলোঁ ফিজিক্স আছিলে কেমেষ্ট্ৰি আছিলে তাৰপিছত বায়লজিটো আছিলেই আমাৰ তাত আকৌ মেথ নহ'লে এন্থ্ৰপলজি ল'ব লাগে।
অ', অ'।
তাৰ পিছত দুদিন মান মই মানে মেতছৰ ক্লাছটো কৰিলো। কৰাৰ পিছত মানে ছাৰজনে কি বুজাই ন মোৰ একে ডাইৰেক্ট মূৰৰ ওপৰেদি যায়গে।
ইন এনেও মেতছত অকমান উইকে বাৰু।
তাৰপিছত মই বোলো এ নালাগে মোক মেতছ নালাগেই। তাৰ পিছত মই এথ্ৰপলজি লৈ ললো।
অ', অ'।
তাৰ পিছত সেই এন্থ্ৰপলজি লৈ পেলাই সে হায়াৰ ছেকেণ্ডেৰীটো দিলো আৰু। তাৰপিছত বি এছ চিত যেতিয়া নাম লগালো।
উম।
তাত মানে মই ভাবিছিলো যে জুলজিত মেজৰ ল'ম।
উম।
তাৰ পিছত জুলজিত মানে নহ'লগে তাৰপিছত ব'টানীত মেজৰ ললো আৰু কেমিষ্ট্ৰিটো মাইনৰ আছিলে। তেতিয়া মাইনৰ থাকোতে মানে কেমেষ্ট্ৰি ক্লাছ মই দুদিন গ'লো হা।
উম।
কেমেষ্ট্ৰিও মানে যিখিনি মানে হায়াৰ ছেকেণ্ডেৰীত পঢ়াইছিলে। সেইখিনি মানে তাতটো অকমান ভালকে বুজাইছিলে ন এখন কলেজত মানে বুজ যায় মানে ছাৰহতেও ক্লাছ কৰে কিন্তু মোৰ মূৰতহে নোসোমায়। পিছত মানে মই কেমেষ্ট্ৰিটো চেঞ্জ কৰি পেলাই জুলজি লৈ ললোঁ।
ঠিকে কৰিলা দিয়া যোনটো সহজ পাইছিলা সেইটো ল'লা।
উম যিটো মই মানে পাৰো ন সেইটোৱে ল'ম।
অ', মই এনথপলজি চাই চাই সেই তেতিয়া লৈছিলো। তাৰ পাছত মোক বা এজনিয়ে ক'লে হি বোলে সেইটো বোলে ছেকেণ্ডয়েৰ মানে ফাইনেলতেই এ বহুত বোলে বহুত কণ্ট্ৰল কৰিব নোৱাৰা নিচিনা মই সেকাৰণে চেঞ্জ কৰিদিলো গম পোৱা। তাৰপিছতে গম পাইছোঁ এইটো একে এতিয়া
অ', কোৱা, এন্থ্ৰ'টো লৈছিলা কি হ'ল? উম,
বা এজনী আহি ক'লে মানে ফাৰ্ষ্ট তেতিয়া কলেজ গৈছো ন বুজি নাপাও। চ' কৈছে হি যে এইটো স্ক চাবজেক্ট মানে সহজ। ছেকেণ্ড ইয়াৰটোত টো মানে বহুত টান হব বোলে কন্টোল কৰিব দিগদাৰ হৈ যাব প্ৰেক্টিকেলে চেকটিকেলে মই বোলো সেইটো সঁচাকে টান নোলোৱাই ভাল আৰু যদি বেক লগাতকে হয়।
উম।
তাৰ পাছত সেইটো চেঞ্জ কৰি এতা বেলেগ এটা লৈছো তাৰ পিছতে গম পাইছো যে সেই চে চাবজেক্ মানে মই কন্টোল কৰিব পাৰিলো হয় যদি বিচাৰিলো হয় ইজিয়ে আছিলে তাৰ পাচত মোৰ এনেকুৱা খং উঠিছে। তিয়া বুজি পোৱা নাই ব এনেকে-এনেকে বুজাই দিছে আও ন, সেইটো টো ছেকেণ্ডয়েৰ ফাইনেল ন? হৈ যাও, কি হ'ব বুলো? সেই চিন্তাটোতে নললো। পিছতে ভাবিছোঁ সেইটো চাবজেক লোৱা হলে হয়টো মোৰ ৰিজাল্ আৰু ভালহে হ'ল হয়।
অ এন্থ্ৰপলজিটো ইমান টান নহয় মানে অকমান শিল চিল বা এনেক কা আগৰ দিনৰ মানুহৰ কথাত সেইবিলাক তাতে আকৌ যদি মানে- এনকুৱা সেইবিলাকে আহে তাৰপিছত ধৰক দিয়ে এনে আৰ এনে কথা আহে সেইখিনিহে। মানে হায় ছেকেণ্ডৰীত মোৰতটো সেইটো লেটাৰে আহি গ'ল মানে ভালেই হ'ল সেইটো।
মো আও যিহে খেলি মেলিটো লগাই, দিলে যাওতে। প্ৰথম কলেজত ভৰি দিওঁতে।
মই যদি, মই যদি হায় ছেকেণ্ডৰীত যদি মেথছটো লোৱা হয় ন, তাত মানে মোক- পাৰ্চেন্টেজ মানে আৰু কমি গ'ল হয় মানে একেবাৰে পুৰা তাতে- ফিজিক্স আৰু কেমেষ্ট্ৰিয়েটো এনেও মাৰ দিয়েই।
অঁ' সেইটো হয় বাও।
উম, উম'। ফিজিক্স আৰু কেমেষ্ট্ৰিটো, মই ফাচ চেমত ফাৰ্চ চেম মানে কি ফাৰ্ষট ইয়েৰত একোৱে বুজি নাপালো। ছেকেণ্ড ইয়েৰত গৈ পেলাই যি অকণ অকণ মূৰত সোমাইছে তেতিয়া পৰীক্ষাই পালেহি।
উম, হুম, হুম।
আৰু মই মানে মৰিগাঁৱত টিউচন লৈছিলো।
অঁ'
সোতৰ হাজাৰ নে কিমান গ'ল তাত। তাছত ফিজিকচৰ কুৱেছ- চন মানে কেনেকা হ'ল কওনে্? ফিজিকসৰ, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ টিউশন লৈছিলো মই। তাছত তাত সোতৰ হাজাৰ মান গ'ল, তাৰপিছত যোৱাৰ পিছত মানে কি হল, - মই মানে যেতিয়া, পৰীক্ষাত বহিছো ন গোটেইখিনিটো ছাৰে পঢ়োৱা। তাপিছত মই য়েতিয়া কুদ- পেপাৰখন চাইছো ন, ছাৰে পঢ়োৱা মানে একো এটা কুৱেশচন নাই। এনেকুৱা হ'ল মানে, মানে ছাৰে কমন দিয়েহে দিয়ে- দিয়েহে দিয়ে। একো এটা নাহিলে নহয় এটাও নাহিলে মানে। ছাৰে পঢ়োৱা পা মানে একোৱে নাহিলে। তাৰ পিছত মানে আমাৰ মানে চবৰে মাথাটো- গৰম উঠি গ'ল ন। থেত যাহ পৰীক্ষাৰ- অঁ কান্দি মেনে কি কৰিম তাপিছত ভগৱানৰ কৃপাত যেনিবা ভাল হল। তেতিয়া যদি কেনেবাকে যদি লাগি যোৱা হয় সেইটোতো- ফেইল মাৰি গ'লো হয় ন! তাৰপিছত কেমেষ্ট্ৰি- উম, তাতে আকৌ কেমেষ্ট্ৰি মেমজনীও সেই পঢ়াইছে যেনিবা- কিন্তু, আমি যি বছৰ কৈছো মানে, সেই বছৰে মানে কেমেষ্ট্ৰি মেম জনীও ৰিটায়াৰ হল। আৰু জুলজিৰ মেমজনীও মানে ৰিটায়াৰ হল সেইটো কাৰণে।
খেলিমেলিতে দিলা আৰু ন।
অঁ দিলো আৰু যেনে তেনে তাকো টিউশচনত গৈছিলো টিউচনতো সেয়া হ'ল।
উম উম' সেইটোৱেটো নিজৰ মাইণ্ডে পঢ়া হলে ভাল আছিল চাগে সেইটোয়ে ভাবিছিলা। কমচেকম নিজে কমপ্লিট থাকিলে হয়।
মানে সেইখিনি বস্তু ধৰিব নোৱাৰি ন ঘপকে হাই চেকেণ্ডৰী মানে মেট্ৰিক- পা উঠাই দি পেলাই যে এটা বেলেগ মানে চাইডে লৈ যাব বুলি মই গমেই নাপালো। তাতে ময় চাইন্সত লোৱা মন নাছিল নহয়। এই ঘৰৰে মানে অকন কিবা কিবি কৰি- মা পাপাৰো মন নাছিলে চাইন্সত লোৱা। মানে আমাৰ ওচৰ- খুৰা খুৰি মানে চাকৰি কৰে হাঁ, তাপিছত সিহঁতে কলে চাইন্সত- ল আজিকালি চাইন্সত ললে বহুত মানে কিবা কিবি থাকে। তাৰ পিছত, মই যোনখন স্ক- স্কুল পা মানে মেট্ৰিক দিছো সেইখন প্ৰিন্সিপালজনেও কৈছে চাইন্সতে ল দে। ললো আৰু তাৰ পিছতে গম পাইছো অ মোৰ এলটো লাগিবহে বাকী আছিলে
উম বেলেগৰ কথা মতে চলি
অ কিন্তু নাই যেনিবা হৈছে এতিয়া চম্ভালিব পাৰিছো আৰু নিজে নিজে
অঁ অঁ অঁ
মানে অভ্যাস হৈ গ'ল আৰু
অলপ টাইম লাগিলে আৰু নিজে চম্ভালিবলে
অ টাইম লাগিল মানে সেইটো কাৰণে এই প্ৰথম দোখৰতে মানে ফাৰ্ষ্ট ইয়েৰতে একো বুজি চুজি নাপালো যে
উম উম
তেনেকেই গ'ল আৰু
ময়ো মানে চায়েন্স ল'ম বুলি ভাবিছিলোঁ
হম
চাইন্স ল'ম বুলি ভাবিছিলো তাৰপিছত অলপ সেইটোতে মানে কণ্ডিচন টো অলপ বেলেগ চিটুৱেচন লৈ গুচি গ'ল না এ এনেই বেকাৰ টকাখিনি খৰচ কৰাতকে বোলো এতিয়া যোনটো পাইছোঁ সেইটোকে পঢ়োঁ আৰু চব
সেইখিনি টাইমত যে এ সেইখিনি টাইমত যে এনেকুৱা কনফিউজ কৰি দিয়ে মানুহ সোপাই
অ কোনটো লওঁ কোনটো নলওঁ কোনফালে যাওঁ কোনফালে নাযাওঁ
অ একদম আৰু তেতিয়া বুজাই দিয়া মানুহো বুজাই দিয়া মানুহো নাথাকে যে
উম উ আৰু তেতিয়া আমাৰ কলেজখনত তেতিয়া চাইন্সৰ ইমান হেৰিটো নাছিলে ন পপুলেশ্যনটো সেইটো লোৱাতকে ইমান কষ্ট খোৱাতকে বোলো নোলোৱাই ভাল আৰু যোনটো পপুলেশ্যন বেছি সেইটো লোৱাই ভাল
উম মানে সেয়াই মোৰ তেনেকেই গ'ল তাৰপিছত এয়া মিকি ভেদা শংকৰদেৱৰ পৰা গলো তালে মানে মৰিগাঁও হাই ছেকেণ্ডৰীত পঢ়িলো তাৰপিছত মৰিগাঁও হাই ছেকেণ্ডেৰীত পঢ়াৰ পিছত তাৰ পিছত যেনিব হাই চেকেণ্ডেৰী তাত দিয়া পিছত কলেজত এডমিচন ললো এডমিচন বি এছ চিত ললো এতিয়া বৰ্তমান তেনেকেই চলি আছে আৰু এতিয়া বি এছ চিত লোৱাটো এবছৰ হৈছেহে মাত্ৰ বাকী ইমান বছৰ আছে এতিয়া যাওক আৰু কেনেকে যাব যাব আৰু নাজানো কোনপিনে যায়
উম যাব দিয়া চাওঁতে চাওঁতে সময় যাবগে
উম
আমি এতিয়া কলেজত যোৱা মনতে আছে এতিয়া ওলাব হলেহিয়ে
উম তোমালোকৰ কেই বছৰ তিনি বছৰ নে
অ তোমাৰ তিনি বছৰ
অ আমাৰটো চাৰি বছৰ আকৌ
অ মানে তিনি বছৰ নে চাৰি বছৰে এতিয়া কনফাৰ্ম হোৱা নাই মানে বস্তুটো
অ তোমালোকে নিজৰ ইচ্ছা আমি এতিয়া নিজৰ ইচ্ছামতে পাৰো নহয় তিন বছৰ কৰিলে তিনি বছৰ লব পাৰিম
পাওঁ অ চাৰি বছৰ গ'লে মানে আমি এম এটো এক্সট্ৰাকৈ পঢ়িব নালাগে আৰু
অ
তাহঁতে কোৱামতে কিন্তু এতিয়া এক্সট্ৰাকে শুনিছো যে যে শুনা মতে সেই এবছৰটো মানে ইমান আমাৰ কাৰণে লাভ নহয় বুলি শুনিছো কিমানৰ মতে চাৰ্টিফিকেট হেনো নিদিয়ে আকৌ এক্স তাকে এম এ পঢ়িবগৈ লাগিবই সেইটো কেনে বোলো যদি যোনটো পঢ়ি এবছৰ লছ হ'বগে যদি লাভ হয় খুলিম যদি আৰু লোকচান হয় বুলি একো যদি নিদিয়ে নকৰে ভালকে নপঢ়ায় নকৰাই। তেতিয়া মানে সেই তিন বছৰ কৰি থৈ দিম আৰু।
অ', অ', আমাক আকৌ এনেকে কৈছিলে ধ চাৰি বছৰ যদি ডিগ্ৰীটো কৰা তেতিয়া মানে যিটো দু দুবছৰ মানে এম এ কৰিব লাগে ন সেইটো তেতিয়া এবছৰত হৈ যায় বুলি কৈছিল আৰু যদি ডিগ্ৰী টো তিনি বছৰ তেতিয়া মানে এম এ টো ধ দুবছৰ কৰিব লাগিব সেই ঘূৰি ফিৰি মানে কথা একে একেটাই চাৰি কি পাঁচ বছৰ মানে সেইখিনিয়ে উম
মোক মানে অলপ মায়ে মাতিছিলে মানে মই পিছত ক'লে বোলে হ'ব।
অ', হ'ব দিয়া যোৱা নহ'লে অ', হ'ব দিয়া উম।